হেল্ল'!
অ' শুনা পাইছা নাই?
অ' শুনিছো, মোৰ মাততো শুনিছানে?
উম, শুনিছোঁ শুনিছোঁ কি কৰিছা?
এয়া তোমাৰ এনেই অকমান গৰম উঠিছে, ফিল্ডৰ ফালে ওলাই আহিছো বতাহ মাৰি আছে।
অ', অ', অ' বাকী ভাত পানী।
ভাত পানী খালো, খালো এ অকমান আগত খাই উঠিছো।
অ', অ', অ'।
তুমি কি কৰিছা?
এ মই তোমাৰ এনেই বহি আছো বিচনাতে, এনেকুৱা গৰম উঠিছ ঔ। বাকী খবৰ-খাতি কোৱাচোন বাৰু, হা হা।
ভালে ভালে।
অ', অ', অ', অ'। এ তোমাৰ নেটৱৰ্কটো অকমান ফাটি ফাটি আহি ছিলে। মাতটো অকণ ফাটি ফাটি আহিছে, হো অহ কি কৈছা?
তোমালোকৰ কেনেকুৱা বোলো।
অ' এই আমাৰো ভালে ভালেই বাৰু দেই।
অ', অ', অ'।
তাকে সেই, আমাৰ এইফালে আহিবা আকৌ বহুত দিন অহা নাই যে।
উম যোৱা নাই যাব লাগিব, যাব লাগিব।
উম, একে ভাত-চাত খোৱাকে আহিবা আৰু। উম বাকী আজি বহুত দিনৰ মূৰত ফোন কৰিলা যে কিবা মনত পৰিলে বা।
উম মনত পৰিলে মানে এইকেইদিন পুৰা কামত লাগি আছো যে, অফিচৰ।
অ'।
বাৰু বৰ এটা সময়ো পোৱা নাই মই বোলো, খবৰ-খাতি এটাও লোৱা নাই। আজি ফোন এটাকে কৰোঁ, তাৰপৰা তোমাৰ মানে ধৰা কথা দুটামানো পাতিবলগীয়া আছিলে।
অ' ভালেই কৰিলা, ভালেই কৰিলা। তাকে কি কথা বা কি কথা পতা কথা কৈছা বা।
এতিয়াই মোৰ ধৰা বিষয় এটাৰ ওপৰত তোমাৰ লগত কথা দুটামান পাতিব লগীয়া আছিলে, আলোচনা হিচাপে মানে।
অ' কি বিষয়?
উচ। এ মানে আজিকালি যে আমাৰ যিবোৰ অনবীকৰণযোগ্য সম্পদ
অ', অ'।
স' এই বস্তুটোৰ ওপৰত মানে কথা আলোচনা কৰিবলগীয়া আছিলে তোমাৰ লগত, কেনেকুৱা হ'ব।
অ' বেয়া নহয় বাৰু দেই ভালেই হ'ব কাৰণ এ এতিয়া কি হৈছে তোমাৰ এইটো তোমাৰ গোটেই পৃথিৱীতে এইটো এতিয়া চলি আছে ন'। প্ৰব্লেমটো, তোমাৰ এতিয়া প্ৰব্লেমো হৈছে ধৰি লোৱা বস্তুবিলাকত নাত নিও হৈছে এতিয়া সেইটো কাৰণে প্ৰব্লেমটো হৈছে বাৰু দেই, চবতে হৈছে গতিকে ভালেই হ'ব সেইটো ওপৰত পাতিলে।
অ' এতিয়া মানে কি হৈছে অনবীকৰণযোগ্য সম্পদ যিটো সেইটো মানে আমি আচলতে সহজ ভাষাত আমি বুজি পাও যে মানে যিবিলাক সম্পদ ধৰা আমাৰ শেষ হৈ যায় বা আমি সেইবিলাক পুনৰ আমি নতুনকৈ সৃষ্টি কৰিব নোৱাৰো
নোৱাৰো
সেইবোৰ মানে ধৰা প্ৰকৃতিৰ যিবোৰ সম্পদ সেইবোৰ শেষ হৈ গুচি যায় এতিয়া অনবীকৰণ যোগ্য সমূহ সম্পদ যেনেকে ধৰা আমাৰ এই কয়লা
অ
তাৰ পিছত ধৰা খনিজ তেল সেই তেনেকুৱা ধৰণৰ আমাৰ যিবিলাক ভূ -গৰ্ভত থকা তেল বিলাক খনিজ তেল বিলাক এইবিলাকে আচলতে প্ৰধান মানে অনবীকৰণ যোগ্য সম্পদ এইবিলাক এতিয়া কি হৈছে অনৱীকৰন যোগ্য এইবোৰ মানে যিহেতু ধৰা হেৰি নহয় আচলতে এ শেষ হৈ গৈছে গুচি যায় মানে যিমানে ব্যৱহাৰ কৰিবা সিমানে নাইকিয়া হৈহে গৈ থাকিব যিমানে ব্যৱহাৰ কৰিবা সেইবিলাক আচলতে মানে এই নবীকৰণ যোগ্য সম্পদৰ নিচিনা নহয় সেইবোৰ ব্যৱহাৰ কৰি গৈ থাকিলে কমি কমি গৈ থাকে আৰু মানে ধৰা এইবিলাক তুমি নতুনকে সৃষ্টি কৰিব নোৱাৰা
সৃষ্টিও কৰিব নোৱাৰো অ
উম সেই ক্ষেত্ৰত আচলতে মানে ভৱিষ্যতে যদি এনে ধৰণে আমি অনবীকৰণ যোগ্যসমূহ মানে একেৰাহে যদি ব্যৱহাৰ কৰি থাকো হয়তো আমাৰ ভৱিষ্যতলে এইবোৰ নাইকিয়া হৈও যাব পাৰে শেষ হৈ যাব পাৰে
নাইকিয়া হৈ যাব পাৰে অ এ এতিয়া তোমাৰ কি কি কি হৈছে গম পাইছা নাই এতিয়া আমি আচলতে সেইটো কথাটো ইমান ডাইৰেক্ট তেনেকে কৈও লাভ নাই পাতিও লাভ নাই কাৰণ মানে কেচটো কি এতিয়া মানুহ বিলাকে কি হয় চবেই তোমাৰ হেৰি কৰে এতিয়া তেলতো মানুহে জানে যে তেল বিলাক এতিয়া কমি গৈছে হয় নহয় এতিয়া এতিয়া যদি মই মোৰ কথাকে কওঁ গম পাইছানে
অ
মই এতিয়া এতিয়া তুমি যিটো কথা কৈছা সেই তেল তেল চেলবিলাক কমি গৈছে নবীকৰণ যোগ যোগ্য সম্পদসমূহ কমি গৈছে মানে নবীকৰণ যোগ্য নহয় মানে অনবীকৰণযোগ্য সম্পদসমূহ এতিয়া কমি গৈছে
অ
এতিয়া এতিয়া মোক মোয়ে কি হৈছে গম পাইছে নাই মোৰ এনেই ক'ৰবালে যদি যাবলে মন যায়
হয়
তেতিয়াহ'লে মই কি কওঁ ধুনীয়াকে বাইকত ফুল টেংকি তেল ভৰাও
অ
ভৰাই মেলি কি হয় মই তোমাৰ গোটেইখন এনেই কথা নাই বতা নাই এনেই মন গ'লে মানে ঘূৰি ফুৰো এনেই এনেই
উম উম
মোৰ কিন্তু একো দৰকাৰও নাথাকে হ'লেও মই ঘূৰি ফুৰোঁ গম পাইছা নাই গতিকে সেইটো চাবলে গ'লেতো অপচয় নিচিনাই হয় ন
অপচয় অ এনে অযথা খৰচ
অ অযথা খৰচ হৈছে তোমাৰ শুনা দেই টাইমটোও মোৰ ৱেষ্ট হ'ব তাৰ লগতে কি হব আমি প্ৰাকৃতিক সম্পদসমূহো তোমাৰ মানে স্তৰটো কমাই আনিম হয় নহয়! গতিকে তাৰ লগতে আমাৰ কি হব বস্তুবিলাক কমিও যাব গতিকে সেই ক্ষেত্ৰত চাবলৈ গ'লে অ, সেই ক্ষেত্ৰত চাবলৈ গ'লে কি হ'ব আমাৰ তোমাৰ মানে গোটেই আচলতে চাবলৈ গ'লে আমাৰ সম্পদসমূহৰ ব্যয়টো বেছি হ'ব। গম পাইছানে নাই! আৰু সেই সমূহতো তোমাৰ- তোমাৰ নাটনি হৈ হৈ গৈয়ে থাকিব। আৰু আমি সেইবিলাক তোমাৰ তুমি এতিয়া কৈছা সেইখিনি আমি হেৰী সৃষ্টিও কৰিব নোৱাৰো হয় নহয় বাৰু!
নোৱাৰোঁ, নোৱাৰোঁ।
আৰু তুমি, তুমি চাবাচোন এই মানে সেইবিলাক হ'বলৈ তোমাৰ যিখিনি তেলখিনি গম পাইছানে! খনিজ পদাৰ্থখিনি তোমাৰ মানে সৃষ্টি হ'বলৈ তোমাৰ বহুত য যুগ-যুগ লাগি যায় গম পাইছানে নাই! গতিকে আমি এনেই বিনা কাৰণত ইমান মানে, কথা নাই বতৰা নাই ইমান যদি আমি অপচয় কৰোঁ হয় নহয় বস্তু খিনি আমি অপব্যৱহাৰ কৰো তেনেহ'লে এইটো আমাৰ এইটো তোমাৰ বস্তু খিনি কমিবই নাটনি হ'বই।
কমিবই হয়।
অ, এ আৰু মানে কি গম পাইছা নাই? অ, উম, কোৱা-কোৱা?
মানে ধৰা, আমাৰ যে এই অনবীকৰণ যোগ্য সম্পদ বিলাক যে এইবিলাক আ আচলতে প্ৰধানকৈ ব্যবহাৰ হোৱা এটা যদি আমি বস্তু চাও, প্ৰধান বে বস্তু হ'ল আমাৰ যে এই গাড়ী বিলাক যে, আমাৰ যিবিলাক ইন্ধনত চলা গাড়ী যান-বাহন, এইবিলাকে আচ আচলতে মানে বহুত বেছি পৰিমাণে আমাৰ যিবিলাক অনবীকৰণযোগ্য সম্পদ, মানে আমাৰ যিবিলাক প্ৰাকৃতিক তেল বা খনিজ তেল, এইবিলাক মানে বহু বেছি বেছি পৰিমানে খৰচ কৰি মানে অপচয় কৰাৰ নিচিনা হৈছে। এতিয়া, তুমি অথনি মানে কৈছা যে, আমি এতিয়া কেতিয়াবা মন গ'লে সাধাৰণতে কি কৰো বাইক খন বা গাড়ীখন উলিয়াও আমি তাৰ পৰা ধৰা ফুলটেকি তেল ভৰাই লৈ, এনেই মন গ'ল কেতিয়াবা য'ত-ত'ত ফৰিবলৈ গ'লো। কিবা কৰিবলৈ গ'লো, মানে যাৰ পৰা আমাৰ একো লাভো নহয়, অদৰকাৰী কাম মানে ধৰা এতিয়া বিনা কাৰনত আমি যদি বাইকখন লৈ বা গাড়ীখন লৈ ফুৰিবলৈ ওলাই যাওঁ সেইটোতো আচলতে এটা অদৰকাৰী কাম। যিটোৰ পৰা আমাৰ একো লাভ নহয়, সেইটোতো অদৰকাৰী বুলিয়ে ক'ব লাগিব। আৰু কি দেখা গৈছে, আমাৰ জোনবিলাক নতুন প্ৰজন্ম, আমাৰ যিটো পিছৰ চাম, মানে ধৰা আমাৰ পৰা দুই-তিন বছৰ যিবিলাক ডাঙৰ আমাৰ ল'ৰা-ছোৱালী সিহঁতে কি কৰে, একদম দামী-দামী বাইকবোৰ কিনিব যিবোৰ বাইকে কি হয়, অতি মাত্ৰা তোমাৰ তেল খায়, সেইবিলাকত মানে ধৰা এক- দুই লিটাৰ তেল ভৰালে বেছিছে বেছি দহ কিলোমিটাৰ বা পাঁচ কিলোমিটাৰ ৰানিং হয়।
অ, অ।
এনেকুৱা বাইকবিলাক কিনি কি কৰে একদম টেংক টেংকিৰ ওপৰত টেংকি তেল ভৰাব, তাৰপাছত তোমাৰ এনে য'ত-ত'ত তোমাৰ বাইকখন লৈ ঘূৰিব আৰু অভাৰ স্পীডত চলাব আৰু কি হয়, বাইক যেতিয়া তুমি মানে এটা লিমিট থাকে বাইকৰ, ইকনমিক যদি চলোৱা তোমাৰ তেলটোৱে মাইলেজ ভাল দিয়ে আৰু সেই বাইক বিলাকত কি হয় সিহতি মানে- কি হয় এইটি নাইনটি তলত বাইক নচলায় যাৰ ফলত সেই তেলটো আৰু অধিক পৰিমাণে খৰচ হয়।
খৰচ হয়ঁ হয়ঁ সেইয়টো এতিয়া মান নে কি? কথা এটা চাওক গম পাইছে নাই এতিয়া মানুহ বিলাকে মানে আমাৰ ভৱিষ্যতটোৰ কাৰণে লৈ মেলি সজাগ নহয়। কোনোৱে সজাগ নহয় চাবলৈ গ'লে। এতিয়া আমিয়ে তোমাৰ মইে জানো আজিলৈকে তোমাৰ সেইটো কথা ভাবিছোঁ। হয়ঁ নহয় ভাবিছো যদিও তোমাৰ মানে এনে ভাবো আৰু। কিন্তু মানে কাৰ্যকৰী নকৰো গম পাইছা নাই কাম বিলাক। সেইটো এতিয়া তোমাৰ সেই সকলোৱে কি কৰে তোমাৰ সেইখিনি- ইমান মানে বেছিকে হেৰি কৰে আকৌ আজিকালি তোমাৰ ল'ৰা ছোৱালী বিলাক- আৰু এটা হেৰি বাঢ়িছে গম পাইছা নাই পছে এই আৰ পি এম যে দিয়ে বাইক বাইকৰ- গাড়ীৰ আ পি এম দিয়ে যে এতিয়া তোমাৰ সেই গা- অঁ আৰ পি এমত তোমাৰ কিমান তেল খৰচ হ'ব হয় নহয়।
তেল খৰচ হয় এইটো অযথা খৰচ।
অঁ অযথা খৰচ তোমাৰ কি বহু- বহুত বেছি তেল গুছি যায় গম পছা নাই আৰ পি এম দিয়াৰ লগে লগে।
গুচি যায় গুচি যায়।
সেইটো তোমাৰ ইমান সেইটো দিয়াতটো ভাল নহয় আমাৰ আৰু আমি- কি হ'ব আনিয়ে যদি তোমাৰ ইমান- সম্পদখিনি আমাৰ প্ৰাকৃতিক সম্পদখিনি যদি আমি আমিয়ে গোটেইখিনি খৰচ কৰোঁ। তেনেহলে সেই আগলৈ মানুহে কি ব্যৱ্হাৰ কৰিব হয় নহয় ভৱিষ্যতেতো সেইবিলাক নাইকিয়া- থিকেয় হৈ যাবগে এটা সময়ত আৰু তোমাৰ সেইখিনি তোমাৰ এতিয়া ধৰি লোৱা- খতম হোৱাৰ পিছত তোমাৰ একেবাৰে ধ্বংস হৈ যাব গম পাইছা নাই।
ধ্বংস হৈ যাব।
কাৰণ মানে কি হ'ল এতিয়া কেচটো তোমাৰ মোক- ক'ছো তোমাক সেইটো তোমাৰ যোগ যোগ লাগি যায় এবছৰ দুবছৰত- অঁ এবছৰ দুবছৰত সেইবিলাক বস্তু সৃষ্টিয়ে হ'ব নোৱাৰে অঁ।
নোৱাৰে নোৱাৰে।
সেইবিলাক ধৰি লোৱা সেইবিলাক মানে ধৰি লোৱা এতিয়া যে আমাৰ- অঁ জীৱ জন্তু বিলাক যে মাটিত পুতি থয়।
অঁ।
সেই তেনেকুৱা ধৰণৰ সেইবোৰ বস্তুবিলাক পচি পচি পচি পচি তোমাৰ কি হ'ব। একেবাৰে যুগ যুগ লাগি যায় মানে যুগ যুগৰ পিছত তাৰ পৰা সেইখিনি পচাৰ পিছত- যিটো বস্তু ওলাব মানে তাৰ পৰা মানে তাৰ পৰাহে সেইবিলাক সৃষ্টি হয় গম পাইছা নাই।
সৃষ্টি হয় অঁ।
অঁ খনিজ তেলবিলাক সেইবিলাক গোটেই ড্ৰেছ সেইবিলাক পচাৰ পিছত তাৰ পৰাৰাহে ওলাইগে লাষ্টত।
হয়ঁ হয়ঁ।
আৰু এইটো প্ৰচেছ বহুত আছে মানে গম পাইছা নাই কিন্তু এতিয়া ধৰি লোৱা- মানুহ বিলাকে বুজি নাপায় আৰু মানে কি এতিয়াতো চাবলৈ গ'লে অশিক্ষিত কিছুৰ মানুহ আমাৰ খুব কমেই হৈছে হয়ঁ নহয়। কিন্তু তোমাৰ সেই শিক্ষিত মানুহ বিলাকে এইবিলাক এইবিলকৰ ওপৰত ইমান সজাগ নহয় গম পাইছা। সিহঁতে জান অ সিহঁতে জানেই কিন্তু হ'লেও হেৰি নকৰে।
নকৰে নকৰে মানে- কি হয় এই খনিজ তেল বিলাক আচলতে কি হয় প্ৰস্তুত হওঁ আমাৰ যুগ যুগ বছৰ লাগে কিন্তু সেইসমূহ শেষ কৰিবলৈ আচলতে এবছৰো নালাগে ভালকৈ।
অ সেইটোৱে কথাটো এতিয়া মানে। তেনেকুৱাবিলাক কথাবিলাক মানুহে জানে কিন্তু জানি মেলিও তোমাৰ এতিয়া। মানুহে মানে অপবৱহাৰ কৰো বুলিয়ে কৰে নে। কি সেইটো মই বুজি না।
সেইটোৱে আচলতে কথাটো মানুহবোৰ আচলতে সজাগ নহয়।
সজাগ নহয় অ এইটো এতিয়া প্ৰব্লেমটোোৱে সেইটো হৈ পৰিছে গম পাইছা নাই এতিয়া। এতিয়া এতিয়া চোৱা দেই আমি ধৰি লোৱা এতিয়া
এনেই ধৰি লোৱা আমি এতিয়া ক'বাল ওলা নে ধৰি লোৱা এনে খোজকাঢিও যাব পাৰো হয় নহয় এনে ওচ।
হয় হয় ওচৰৰ জোগাত কিবা থাকিলে আমি খোজকাঢ়িও যাব পাৰো।
অ খোজকাঢ়িও যাব পাৰো আকৌ এতিয়া তোমাৰ ধৰি লোৱা ইলেক্ট্ৰিক বস্তু খিনিও ওলাইছে নহয়। ইলেক্ট্ৰিক ধৰি লোৱা গাড়ীও ওলাইছে হয় নহয় তাৰ লগতে তোমাৰ ইছ। কুটিও ওলাইছে বাইকো ওলাইছে গতিকে। আমি যদি তোমাৰ সেই তেল চেল বিলাকত নচলা গাড়ী বিলাক। ব্যৱহাৰটো নকৰি গম পাইছা নাই। ধৰি লোৱা এতিয়া ধৰি লোৱা হা এতিয়া ইলেক্ট্ৰিক বাইক চাইক খিনি বাইক। স্কুটি গাড়ী সেইবিলাক যদি চলাওঁ তেনেহ'লে কি হ'ব। তোমাৰ আমাৰ সেই সম্পদবিলাক অলপ ৰক্ষা হ'ব গম পাইছেনে। কাৰণ আমি ই ইলেক্ট্ৰিকতো আমাৰ তেলখিনি খৰচ নহয় ন। খনিজ তেল খিনি ব্যৱহাৰ নহয় গতিকে ধৰি লোৱা। আৰু এতিয়া বিদ্যুৎটো প্ৰস্তুত কৰণে কি হ'ব তোমাৰ । নবীকৰণ যোগ্য সম্পদৰহে হেৰি হ'ব গম পাইছা নাই।
উম উম।
বিদ্যুতত ধৰি লোৱা নৱীকৰণ বস্তুহে প্ৰয়োগ হয় এয়া ধৰি লোৱা। বিদ্যুৎ উৎপন্ন কৰোঁতে তোমাৰ পানীৰ পৰাও বিদ্যুৎ উৎপন্ন কৰিব পাৰে। আৰু তাৰ লগতে কি হয় বায়ুৰ পৰাও কৰিব পাৰে হয় নহয় গতিকে আমি। আমি ধৰি লোৱা এতিয়া বিদ্যুতত চলা বস্তুবিলাক বেছিকে ব্যৱহাৰ কৰিব পাৰোঁ। তেতিয়া ধৰি লোৱা আমাৰ। কম পৰিমণে হ'লেও কি হ'ব সেই আমাৰ প্ৰাকৃতিক সম্প সম্পদসমূহৰ কিছ। ছু হলেও ৰক্ষা পৰিব মানে নৱীকৰণযোগ্য। নৱীকৰণ যোগ্য সম্পদসমূহ কিছু পৰিমাণে হলেও তোমাৰ ৰক্ষা পৰিব।
হয় হয়।
অ সেইখিনি আৰু কথাখিনি আৰু কিবা কবা নে তুমি ইয়াৰ ওপৰত।
নাই নাই আমি ধৰা পাতিবলগীয়া মূল যিখিনি বিষয় আছিলে তাৰ প্ৰায়ভাগে আমি আলোচনা। কৰিলোৱে আজি হলেও মানে কি হয় ভৱিষ্য। ততে আমি বেলেগ এদিন ধৰা আৰু এদিন ইয়াৰ ওপৰত গভীৰভাৱে আলোচনা কৰিব লাগিব।
অঁ কৰিব লাগিব হয় নিশ্চয়। তাকে তেতিয়া আজিলে ৰাখিছো আৰু ন। উম উম বাৰু বাৰু দিয়া।